কি কৰিছ?
এ শুই আছো।
ভাত পানী খোৱা বোৱা হ'ল নাই?
তই কি কৰিছ? খোৱা বোৱা হ'ল হ'ল।
মই এনেই মই এনেই বহি আছোঁ।
উম, আজি ওচৰতে সকাম অকমান আছিলে। বৰষুণ আজি
তাৰপিছত?
অ', দিছিলে সন্ধিয়া সময়ত। সন্ধিয়া সময়ত দিলে তাৰ পৰা ৰাতি আমি ওচৰতে মন্দিৰটো পিছফালে মানুহ ঘৰত। কিবা পাতিছিলে তালে অ', এই আমাৰ ৰায়দাৰটো যে।
অ', গম পাইছো গম পাইছো।
উম, তাতে মাতিছিলে নগলো এনে চেন্টালৈ গলো আজি চেন্টা পৰা আহাও দেৰি অকমান। চাৰে ন তা মান বাজিলে। তাৰ পৰা সিহঁতৰ পৰা দাৰেক্ত ভাতটো খালো। ভাতটো আজি মাছ আনিলে মাছ লাওৱেদি বনালে। তাৰ পৰা উম, মাছ দিম আনিছিলে মাছ দিম পিয়াজ তেনেকে দি পিলে ভাজিলে।
আও
সেয়াই আৰু সেয়া দি খালো আজি।
ভলে হ'ল মই মই আকৌ আজি মই যিঘৰ মানুহত থাকো, সেঘৰ মানুহৰ সেই গাহৰি মাংস হেৰি আনিছিলে তেল আনি ছিলে। তাৰপিছত অ', তা হেয়ি মোক তাতে খাবলৈ গৈছিলোঁ মই নগ'লো, মোক ক'লে ৰাতি খাবি নি
অ'।
জানো আৰু ম, বোলো এ, মোক অকনমান প্লেট এখন দিছোঁ, মোক তাতে দি দিয়ক বুলি কলোঁ তাৰপিছত তাতে দিলে তাৰপিছত বনালোঁ আৰু। তাৰপিছত বনাই লৈ পেলাই, এই কবি দিলোঁ। আলু সৰু, সৰুকে দিলোঁ, তাৰপা তেলতে জ-জুইটো কমকে দি পেলাই, বনাই আছোঁ, বনাই আছোঁ ভাজিয়ে আছোঁ, মানে ভাজি, ভাজি, ভাজি, ভাজি গোটেই তেল চেলবোৰ গলাই দিলোঁ, তেলটো পৰা কেৰাহী ওলাই গ'ল। তাৰপিছত এই আলুৱে তেনেকে ভাল লাগে আকৌ মাংসটো এনেকে তেলতে ভাজি পেলাই আলু
ভাজি অ', ভাল লাগে, ভাল লাগে এইটো
পিয়াজঁটো কেইটা দিছোঁ জাননে নাই? পিয়াঁজ ডাঙৰ, ডাঙৰ পিঁয়াজ চাৰিটা দিছোঁ?
মানে অলপ হেৰি টাইপৰ আছে আৰু, জোল টাইপৰ। ভাত-ভালকে, ভালকে মানে সানি খাব পৰা হৈছে মানে
অ', তেলেই মানে ভাত সানি খাব পৰা হৈছে আৰু। পিঁয়াজটো ভাল লাগে ন! ভাজি পিঁয়াজটো যিটো মানে ভাজ খাই যায় অকণমান টান, টান হৈ যায়। সেইটো তেনেকে মানে বেছি সৰুকে, বেছি সৰুকে দিলে পিঁয়াজটো কি হয়, জাননে নাই? একেবাৰে নাইকিয়া হৈ যায় কিছুমান, কিছুমান দেয়ি যায়, কিবা হয়, অকণমান যদি ডা কি অকমান যদি ডাঙৰ, ডাঙৰকে দিয় মানে পিঁয়াজৰ নিচিনাকে থাকে আৰু। তাৰপিছত উম, মচলা দিছ ছিলো, মচলা দিছোঁ বাৰু চাৰি পেকেট মান তাৰ পিছত আকৌ সেই আদা, নহৰুও দি দিলোঁ। ভাল হ'ল সেইকাৰণে খাবলৈ বেয়া হোৱা নাই বাৰু ভাল লাগিলে খাই।
এ তেনেকে খাই থাকিব লাগে মাজে মাজে।
কাইলৈ দিনত একেবাৰে আমাৰ গাঁৱত খোৱা খাদ্য এটা খাম বুলি ভাবিছোঁ। তোৰ পাথৰ কাইলে দিনতে খাব লাগিব সোনকালে উঠাই দিব এই মোক কচু আনি থৈছো আহিনা কচু।
উম।
তাৰপিছত কঁঠাল গুটি আনি থৈছোঁ, তাৰপৰা দালি আনি থৈছোঁ ঔটেঙা আনি থৈছোঁ। দালি, কচু, ঔ-ঔটেঙা তাত কঁঠালগুটি দি দিম। তাৰপিছত মাছ আনিমগে, মাছ আনিমগে। সেই তেনেকে খাম আও।
উম।
এই কি হয় এতিয়া মাছটো পাওঁৱেই নে নাপাওঁৱেই নে ইমান ৰাতি। শুকান মাছক অহ, বহুত ধুনীয়া মই বনাব জানো গম পা নাপা?
উম, এই ক'ক কচু আৰু শুকান মাছ।
কচু শুকান মাছটো বাদ দে মই তোক হেৰিয় লগত, চজিনা নহ'বাটো ধৰি লওঁ জিকাৰ লগত। মই শুকান মাছ বনালে খাই পাগল হৈ যাবি তই। মোক ঘৰৰ মানুহে মোক বনাবলৈ দিয়ে গম পা নাই জিকাৰ লগত শুকান জি কা আনে ঘৰত শুকান মাছ থাকিলে মোক বনাব দিয়ে দেউতাই কয় ল'ৰাই বনাবি আজি।
উম, উম।
একদম বঢ়িয়া মানে ভাল লাগে আৰু খাই পেলাই, এনেকে বিলাহী চিলাহী দি আদা নহৰু কিবা কিবি দি টিপত বহুত বেলেগকে বনাও মানে ঘৰত শুকান মাছটো শুকান মাছটো বনোৱা এটা গম পা নাই এইটো মানে এইবিলাক মাছৰ নিচিনা নহয় মানে শুকান মাছটো।
তই বনা বনাব যদি নেজান তেতিয়াহ'লে শুকান মাছটো খাই তিতা পাবলৈও পাও মানে তেনেকুৱা
সেইটো বেলেগ এটা
কা নাই সেইটো কথা শুকান মাছটো যদি বনাব নাজানে
এইটো বনাবলে চবেই নোৱাই
নাই নাই নোৱাই চবেই।
উম জনাবিলাকে পায়, উম এইটো বেলেগ অঁ বেলেগে বেলেগ মাছ বনাবলে ইমানো টান নালাগে ভাই ভাজিব লাগে বনাব লাগে। শুকান মাছটো মানে এতিয়া বনোৱাটো এতিয়া এটা হেৰি আছে।
তাকে তহঁতৰ ঘৰৰ ওচৰত নেপালী সম্প্ৰদায়ৰ মানুহ ঘৰে আকৌ যেনেকে খাই মই তেনেকে নোৱাৰো আকৌ দেই বনাব।
সেই তেনেকে বা সিহঁতি জংঘলী মানুহবিলাকে খায়।
তেওঁ মানে এইটো জংঘলী মানুহতকেও মানে হেৰি হ'ল জংঘলী মানুহে অকণ ভালকে খায় তাতকে
অঁ এই এইবিলাক কাপোৰ চাপোৰ নিপিনা জংঘলত যে থাকে যে এনেই মাংস কিছুমান বইল কৰি লৈ পেলাই কিবা বা তাইপত
নাই তা তাকেতো মাছটো এতিয়া তোৰ মোৰ ওচৰত যেনিবা তেল নাই মাছতটো আমি বনাইছো যেনিবা বইল বইল মাছ বনাই খাইয়ো ভাল লাগে। মইও বনাও বইল মাছ তাত আৰু সেই বুলি খৰিচা টো যদি বাঁহৰ গাছ টো দিয় বোলে কেনেকুৱা হ'ব টেঙা টেঙা গোন্ধ গোটেই এখন বাঁহৰ গাজ বুলি ক'লে এনেই মাথাটো বেয়া হৈ যায় তাতে যদি ভাজি মেলি নলয় সেইখন আও আৰু গোট জোলত দেয়োন এনেওতো মাছৰ মাছৰ জোলতটো মানে ত দেখোন বগাই বগাই বগা বগাই হৈ দিব তাত আকৌ বগা বগাই খৰিচা উপঙি থাকিব মাছ তলত ডুপি থাকিব চাৰি থকা মাছ ধৰি থাকা জাল মাৰিব লাগিব পিছত গৈ পেলা কেৰাহীত গম পাইছ নাই?
না, জাল মাৰিব নালাগে এইখন ধোলা হৈ নাযায় নহয় তাত অকল খৰিচাটো খৰিচাটো বগাই পানীখিনিও বগা মাছটো বগা এতিয়া চব বগাই হৈ থাকিব পানী নিচিনা হৈ থাকিব মাছ বিচাৰি থাকিব পাৰিব তলত কেৰাহী ওলাই থাকিব মানে তলৰ কেৰাহীটো
তাকেহে খৰিচাখোপা কেনেকুৱা হব যেতিয়া এবা উতলিব পকাকে ওপৰলৈ গোটেখোৱা চপা চপকে গুচি আহিব নহয়
কেনেকুৱা হ'ব বাৰু খাবলে?
সেইটো বাৰু সেইটোৱে, সেইটোতো সেইটোৱে ভাতৰ লগত কেনেক সানি পানী আৰু ভাতৰ লগত খুৱাই নিছিনা লাগে।
তই ভাবচোন বাও আমাৰ ঘৰত টো আজি তহঁতৰ লাওৰ লগত মাছ বনাইছে তেওঁ মাছটো ভাজি লৈ পেলাই হে জুলত দিছে।
অঁ জুলত দিছে।
তই যদি ভাজি মেলি নালাগে ডাইৰেক্ট বইল কৰিছ কেনেকুৱা হৈছে বাও এইটো খাবলে। কেঁচা কেঁচাই গুন্ধাই থাকিব দ্খোন আৰু তাতে খৰিচা তাতে খৰিচা
অ ত অ
খৰিচাটোতো ভাজি নললে বৰ বেলেগ এটা গোন্ধ মাই নহয়
কেনেকুৱা, কেনেকুৱা গোন্ধটো মাৰিব জাননে এই যে কেনেকুৱা গোন্ধটো মাৰিব জাননে নাই, খৰিচা যে এনেকে ত যে তোৰ কিবাত ভৰাই থলে যে তই যে খুলি দিলে যে যিটো গোন্ধ মাৰে মানে অ সেইটে গোন্ধটো মাৰিব নহয় খাবলে, এ খাবা আও তাত পাৰিলে তিতা কেৰেলা তিতা কেেৰেলা এটা দি দিব লাগিব
তাকে সিহতি কেনেকে খাই মই ধৰিব ন
তিতা কেৰেলা এটা দি দিবলৈ বহুত ভাল হ'ব খাবলৈ এ টেঙা তিতা মিঠা
আৰু স কিন্তু এটা বস্তুও বনাই সেইটো কিন্তু তই মানিব লাগিব এনেকুৱা মজা বনাই ন খাই লো বোলে তই পাগল বুলি কৈছ না
কি বইল গাহৰি
গাহৰি আৰু ৰঙালাও
অ গাহৰি আৰু ৰঙালাও সেইটো ময়ও বনাব জানো
হয় সেইটো এ বহুত মজা বনাই বনা মই কছো বনাই
এ গম পাইছো সেইটো মোক খাই ইমান এটা ভাল নাপাওঁ ৰঙালা ওলা বস্তুতো ভাল নাপাওঁ কিন্তু সেই তেনেকে বনাই পাইছো বাৰু ইমান ভাল হয় বুলি নকওঁ তেওঁ জালুকটো লাগে তাৰ লগত
উম
ত' গাহৰি ৰঙালা কেতিয়া খাবি জানে নাই এই গৰম দিনত নাখাবি আকৌ ঠাণ্ডা দিনত খাবি এনেকে গৰ কম্য খাবলৈ হ'লে ডাইৰেক্ট জমৰ ওচৰতে লগ পামগে
হয় নেক
অ মানে তো এবাৰ এই ৰঙালা বহুত গেছ কৰে এইটো তাতে গাহৰি লগত তেলি বস্তুৰ লগতে যদি ৰঙালাও খাওঁ গৰম দিনত শেষটো পেট চলি যাব
উম মই সেইটো বাৰু তেতিয়া খোৱা নাছিলোতো বাৰু এই মাঘৰ বিহুক খাইছিলোতো
আম তেনেকুৱা ঠাণ্ডা দিনতে সেইটো খাব লাগে
উম মাঘৰ বিহুত এই অকমান পানী অকমান লগত
এদিন তই মই এদিন তয়মৰ বনাই খাম ৰ হেৰি এইটো কি বুলি কয় ব্ৰইলাৰ ৰঙলাই খাম ৰ
উম উম
ভাল লাগিব খায় দাদো হোটেললে যামওঁ তেনেকে ভাতটো বনাই থে য নে নাযায়
উম বনাই থকা ভাত থাকেই ভাতৰ লগতে খাই দিব পাৰিম
অ ভাতো থাকেই নাই এনেও দালি চালি থাকিবই তাৰ লগত আি পতককৈ মাংস চাংস আনি পেলাই
উম
বহে দিব লাগে আৰু মাংস অকণ বনাবলৈে তেতিয়া ধুনীয়াকেে
এশ টকাতে হৈ যাব আমাৰ ধুনীয়াকে খাই দিব পাৰে আৰু বেছিয়ে হ'ব
সেইটোৱেই ধুনীয়াকৈ মানে ভালকে খাব পাৰি আৰু বোলে এ মোৰ সু গেছ টো লৈ গ'লে তোৰ ভাগৰ ভিতৰত তঁতে সোমাই লৈ পেললে তোৰ ভাগৰ তই যি য'ত থাক তাৰ ভিছতে সোমাই লৈ পেলাই ধুনীয়া বনাই খাই দিব পাৰিম মোৰ ভালকে আখন লগতো হেৰিখনতে
উম উম
মানেটো পাকঘৰত নবনালেই হ'ল
উম
তই যদি কিনি আনি যদি তই খোৱা ৰুমটোত খাব শুৱ ঘৰটোত যদি তই খাব পাৰ তেতিয়াহ'লে বনাব পাৰি অ কথা একে নাই
উম
ম দগাবলে তহঁতৰ পিছফালে বহিলে নিকল জোাত বনাম আকৌ বত মাৰ থাকিব সিহঁক
উম সেইখনত অ সেইখনো ভাল লাগিব
অ নহবা আমাৰ পাৰটো আছে দেখোন
উম
আহ পাৰটো কিন্তু ৰাতি খানা খাবলে ভাল হ'ব দেই
উম সেইটোৰ জেগাত
উম
ম উম লাইট এটা লাগে বাকী একো নালাগে লাইটটো হ'লে এতিয়া পানীও হল নহয় ছাগে সেইতো জাগাত
নাই নাই নাই সেইটোত সেইটোত পানী নহয় সেইটোতো বাৰ মাহে পানী নহয়। এটা যে আহিছিলে যে ৰান্ধাই মুন্ধৰে নৰা ফালি ফালি মনত আছেনে নাই
উম উম উম
হে।
মনত আছে মনত আছে এইবিলাক সেইবিলাক যমৰ লগত থকা মানুহ যে
এ হেৰি চা আমি মিলি মেলি লাইট এটা কিনি ললেও একো লোকচান নাই তো বজাৰতে দুশ আঢৈশ টকা চাৰ্জিং লাইট পাই গম পাইছ নাই
উম আমাৰ নিজৰে ভাল হয় এনেকে খানা খানা খাবলৈ
এনে বেলেগ কামত ব্যৱহাৰ কৰিব নালাগে আৰু খানা খাও তেনে দিনত চাৰ্জি থব লাগ ৰাতি বহি দিব লে লাগে এইোটো য'ত মন্দিৰত খানা খালোও ক'ৰবাত খানা খালে মন্দিৰত খানা খালো ক'ৰবাত খানা খালেও লাগেইটো পতকে। কে।
উম। এই কিনিম ৰহ এটা। গেছ উলাই গ'ল লাইটটোহে লাগে
কিনিম ৰহ এটা হেই বেছি নলয় দুশ আঢ়ৈশ মান হ'ব বজাৰতে কিনিম।
উম।
এটা কিনি লৈয়ে আহিম।
কিনি ললো দেই, এইটো আহ সেইটো জেগাত ধুনীয়াকে
খানা খাম নহয়। খানা খোৱা এই বাকী কেইটাক বিশ টকা, বিশ টকা বেছিকে দিবলে কবি। সেইটো সলনি তই চহী এটা চহী এটা ল'ব পাৰ ন যি নহওক।
আহ।
সেইটো খানা খাই থাকোঁতে, তই চহী মাৰি দিব পাৰ ন যি নহওক।
চহী মাৰি দিব লাগিব।
অ' সেইটোৱে। চহীটো মেইন বস্তু, গম পাইছেনে? চহীটো মেইন বস্তু।
উম। তাৰপা এতিয়া তো' গেছটোত এতিয়া গেছ ভৰাবলৈ কিমান মান লৈ বাৰু পইচা?
গেছ ভৰাবলে গোটেইটো সম্পূৰ্ণকে ভৰাবলে হ'লে তোৰ আঢ়ৈশকে এ চাৰি কেজিত এহেজাৰ। পাঁচ কেজি, চাৰে বাৰশ টকা লাগিব।
ডাঙৰ গেছ নেকি?
পাঁচ কেজি, অকমানি এহাতমান হ'ব।
সেইটোৱেইটো আমাৰ,
মই কিমান জান নাই? মই অহা ইয়াৰ যোৱা মাহৰ সাতাইশ তাৰিখে মানে মই এইটো মাহৰ নহয়, এইটো মাহতো আজি আঠাইছ তাৰিখ হল। উন্ত্ৰিছ তাৰিখ, ইয়াৰ আগতো ইয়াৰ আগতো মাহৰ সাতাইশ। তাৰিখে মই ভৰাইছিলো তো এক কেজি আজিলৈকে এদাই হোৱাই নাই তেওঁ যাওঁতেনে আৰু দুই কেজি মান ভৰাই নিম হৈ যাব।
এইটো কি গেছটো কি এইটো বেলেগ গেছ নেকি আমি যোনটো গেছত ভাত বনাও সেইটো গেছ নহয় নি
হেইটো গেছেই
তেতিয়াহ'লে সেইবিলাক গেছে ইমান দিন নাযায় একটো সৰুকোতে ইমান দিন গজ গিলে।
তাকে একলে নাজান অ', নাজানো আৰু এইটো